কি কৰি আছা।
এ মই চব্জি কাটি আছো।
হয় নেকি অ খবৰ পাতি ভালনে
অ ভালেই তোমাৰ।
অ আজি অলপ শিক্ষাৰ বিষয়ে কথা পাতো
হয় কছে।
অ এনে শিক্ষাতো কেনেকুৱা হব লাগে তুমি কব পাৰিবানে আমাৰ মানৱ জীৱনৰ শিক্ষাবোৰ কেনেকুৱা হব লাগে
শিক্ষা শিক্ষা শিকিক হব যিহেতু আমি আজিকালি প মে অলপ মান ৱান টু থ্ৰী ফৰ ন বহুত শঠা
হয় হয়
উ
অহ হয় হয় অহ অ মান মানুহৰ আজিকালি জীৱনত শিক্ষাৰ বহুত প্ৰয়োজন হয় কি নহয় কোৱা।
হয় হয়
অ আমিৰ মানুহৰ জীৱনৰ শিক্ষাটো বেছিকে প্ৰয়োজন তুমি আগৰ মানুহৰ শিক্ষাৰ প্ৰয়োজন ইমান নাছিলে।
হয় বেছি শিশু নাছিলে হয় কি কি কৰা
অ আগৰ মানুহৰ শিক্ষাৰো ইমান প্ৰয়োজন নাছিলে এতিয়া বৰ্তমান মানুহৰ শিক্ষাৰ ইমান প্ৰয়োজন কিয় অলপ কবলৈ পাৰিবা নেকি
হয় আজিকালি মানুহবোৰ বহুত আগবাঢ়ি গৈছে যে মানে ‌যে মানে বহুত ধৰণৰ আজি আগত সেইটো মানে এটা লেংগুৱেজ ইউজ হৈছে। ন আজিকালি কোনো ধৰণৰ লেংগুৱেজ দি ইমান কথা পাতে মানুহ চিনাকি হয় আৰু এইটো লেংগুৱেজ কি নফি যাবা
হয় অ অ
কিবা লেংগুৱেজ কথা পাতিলে তুমি যদি বুজি নোপোৱা। আজিকালি ল এক কৰি থ লাগিব আগৰ মানুহ কি আছিলে। এটা লেংগুৱেজ এটা ভাষাৰে কথা আৰু গাঁৱতো মানে পাইছিলে কিন্তু আজিকালি গাঁৱৰ দেশৰ মানুহবিলাকটো ডেপলব হৈছে। ন সেইটো বহুত ধৰণেৰে ভাষা ওলাইছিল বহুত ধৰণেৰে শিক্ষা শিক্ষা আছিল আজিকালি যিমানো কাম কৰিবা বা শিক্ষা নহলে বা একো নাই।
প্ৰযোজন কিউকি আমাৰ এভ্ৰিৰথিং মানে আজিকালি শিক্ষাই হৈছে। আগতে তেনেকুৱা নাছিলে আমাৰ কিবা তাত কিবা ধৰণৰ মোবাইল চলোৱা তাত তুমি বেলেগ কিবা কিবি মানে জবৰ কাৰণে যোৱা তাতে তোমাক স্মাৰ্ট ৱৰ্কটো থাকিবই অলপ নলেজবুল জব থাকিবই অ তোমাক সেইকাৰণে শিক্ষাটো আমাৰ প্ৰয়োজন তুমি এনে কিমান লৈকে তোমাৰ কোৱালিফেকেচন আছে
আগতে এতিয়া দিগ ভ মান কি কলা
ভৱিষ্যত ভৱিষ্যত তুমি কিবা আৰু ‌কোৱালিফেকেচনৰ বিষয়ে কথাপাতি কোৱালিফেকেচন কৰিম বুলি ভাবিছানে নে তোমাৰ গ্ৰেজেচুৱেনৰ পিছত একো নাই তেনেকুৱা শুনিছানে হেল্ল'
অ কোৱাচোন
তুমি শুনি আছা নে
অ অ শুনি আছো দিয়া কোৱাচোন
অ তোমাৰ ভৱিষ্যত তোমাৰ কোৱালিফেকেচন তুমি গ্ৰেজেচুৱেনৰ পিছত তুমি আৰু কোৱালিফেকেচন অ এচিপ কৰিম বুলি ভাবিছা নে।
কি ক'লা
তুমি ভৱিষ্যত আৰু কোৱালিফিকেচন আগবঢ়াম বুলি ভাবিছানে না তোমাৰ গ্ৰেজুৱেচন পিছত আৰু সেইখিনিয়ে তোমাৰ ভৱিষ্যত কোৱালিফিকেচন হব-
হয় হয় মোৰ গ্ৰেজুৱেচন লৈকে মোৰ কোৱালিফিকেচন বুত চব কৰিব আছে। মানে এই টো মানে শিক্ষাটোতো প্ৰয়োজন হয় মানে যিমান আগ তোমাৰ লাগি থাকিম হয় নে নহয়?
অ শিক্ষাটো আমাৰ জীৱনত কেতিয়াও বেছি অ জ্ঞানটো আমাৰ জীৱনত কেতিয়াও বেছি নহয় বুলি কয়, অ তুমি গ্ৰেজুৱেচনৰ পিছত কোনটো কৰ্চ কৰিম বুলি ভাবিছা আৰু কোনটো ডিপ্ল'মা ল'ম বুলি ভাবিছা নে তোমাৰ কেনেকুৱা কিবা এনেকুৱা এম আছে নেকি?
হয়। এনে মানে বেংকত জব কৰিম বুলি ভাবিছিলো আৰু মানে এতিয়া মানে কৰিমে মানে অ এতিয়া কিবা মানে ফৰ্ম সেইটো হলে যেতিয়া ওলাব নহয় ভেকেঞ্চিবোৰ তেতিয়া মানে কৰিম বুলি ভাবিছো। আহ বৰ্তমান এতিয়া মই আৰু পঢ়া পঢ়া খিনিতো তেয়াও কমি নাযায় ন? পঢ়া মানে কেতিয়াও কম শেষে হয় ন নাই অ। ঠিকেই কলা পঢ়াখিনি শেষ নহয় কিন্তু আমি নিজে মানে কিবা পৰিস্থিতি চাই কেনেহে কিবা কৰিব লাগিব হয়নে নহয়? আাৰ পৰিস্থিতি যদি বেয়া হৈ থাকিলে ত আমিতো পঢ়িম বুলি ক'লেওতো নহ'ব ন? সেইটো কাৰণে আমি মানে অলপ মানে পৰিস্থিতি অলপ চাই চিন্তি কেনে আমি মানে সেইটো কৰিব লাগিব, তেতিয়া মই সেইকাৰণে ভাবিলো আৰু মই বেলেগ এটা কৰ্চ কৰি কেনে আৰু মই মানে অ জব কৰোঁ। জব এটা কৰিম। অলপ ইনকাম কৰিম। যিহেতু ফেমলীবোৰক চাব আছে ন।
তুমিতো কলা তোমাৰ মানে মই তুমি এ এইতো কথা সুধিছিলোঁ তুমি কোৱালিফিকেচন টো গ্ৰেজুৱেচনৰ পিছত কোনটো নতুন কে তুমি ডিগ্ৰী এচিভ কৰিম বুলি ভাবিছা নেকি? তোমাৰ বহুত ধৰণৰ ডিগ্ৰী আছে। তোমাৰ তেনেকুৱা কিবা গ'ল নাই নেকি তুমি তুমি বেংকত চাকৰি কৰিম বুলি কলা। বেংকত চাকৰি কৰিব কাৰনেটো তোমাৰ মানে কিবা বেংকিং কোৰ্চ টো লাগিব।
হয় হয়, ম ঠিকে কলা তুমি, ম-মই বেংকিং কোৰ্চ টো কৰিম সেইটো কোৰ্চটো কৰিবই লাগিব। বেংকিং কোৰ্চ কৰা কৰাৰ পাছতেহে মানে কিবা জবৰ মানে পায়। পাম ন? এনেতো নহয় মানে সেইটো কাৰণে মানে বেংকৰ জব কৰিম আৰু। বেংকিঙৰ ক'ৰ্চ কৰিম।
এনে কিমান বছৰৰ বেংকিং কৰ্চ বোৰ হয় থাকে সেইবোৰ জানা
হয় হয় এইটো ছয়মাহৰ ছয়মাহৰ থাকে কে মানে
অ অ তোমাৰ বেছিকেলি তোমাৰ বেছিকেলি বেংকিঙৰ জব ত কোৱালিফিকেচনৰ কাৰণে তুমি এনে গভমেন্ট প্ৰাইভেট বহুত ধৰণৰ থাকে ন, তো বেংকিং কৰ্চ কৰাৰ কাৰণে মেক্সিমাম দুবছৰৰ থাকে আৰু তোমাৰ ছয় মাহটো এইটো নৰ্মেল বেংকিং কৰ্চ। তোমাৰ ইমান সেইটো নাথাকে আৰু তোমাৰ এইটোত ৰিয়েল যিটো বেংকিং ক'চ থাকে সেইটো তোমাৰ আ ছ এক দুবছৰ মান থাকিব পাৰে। এনে মাষ্টৰ চাষ্টৰ কৰিবলৈ কিবা প্লেন আছে নে?
হয় মাষ্টৰ উম কৰিবলৈ প্লেন নাই মোৰ যিটো কলো বেংকিং ক'চটো কৰিম অলপ পাছতে মানে কিবা জব পালে তাতে সোমাই যাম আৰু। তুমি?
অ মোৰ মই বা মোৰ মই ভাবিছিলো। অ এই এইটো গ্ৰেজুৱেচনৰ পিছত মই দুবছৰমান বেংকিং ক'ৰ্ছ কৰি কে আৰু তাৰপিছত মই কিবা বেংকলৈ এপ্লাই কৰিম বুলি, তেনেকোৱাটো চাই আছোঁ বাৰু এনেই মোৰ ডিফেন্স লাইনচতোত মোৰ আগৰ পৰা ইচ্ছা আছিলে। আৰু সেইবোৰো ট্ৰাই কৰি আছো ডিফেন্স। টো হয় যদি তেনেহলে তুমি এনেকোৱা ডিফেন্স লাইনচৰ বিষয়ে কিবা একজাম চেকজাম দিছনে
হয় এনেধৰণটো একজামটো দিয়া নাই বৰ্তমান মানে মই ডিফেন্সটো এনে এন চি চিবোৰ কৰিছিলো। মানে ট্ৰেইনিং বোৰ কৰিছিলো। কিন্তু এনে পৰীক্ষাবোৰ দিয়া নাই আৰু।
হয় নেকি? অ অ মই লাষ্ট টাইম দিছিলো অ। এ পি এছ চিৰ তোমাৰ একজাম দিছিলোঁ তাৰ মোৰ ফিফটি চেভেন মাৰ্কছ আহিছিলে আৰু তোমাৰ ৰে'লৱেৰো দিছিলোঁ মোৰ তোমাৰ আহিছিলে ছিক্সটি ফো'ৰ মান। দুটামান একজাম দিছিলো।
হয় হয় তুমি অলপৰ কাৰণে নাপালা ন? হয়।
তুমি ঠিকেই কলা মই অলপৰ কাৰণে পোৱা নাই আৰু তুমি এনেই আৰু একজাম দিবৰ কাৰণে কিবা প্ৰিপিয়েৰচন কৰি আছানে?
হয় হয় ময়ো ৰেলৱে ৰেলৱে একজামৰ প্ৰিপিৰেচন কৰি আছো যিহেতু আমাৰ আহিলেই আৰু পৰীক্ষা বেছি দিন নাই আৰু। তে এতিয়া মানে সেইটো একজামটো দিম আৰু মানে। কি হয় দেখা যায় চাম আৰু কি হয়।
অ তুমি এনে কিমান?
পঢ়ি আছো কেনে দৰে প্ৰশ্নবোৰ আহে আৰু।
হয় হয় তুমি এনেইতো জেনেৰেল অ তোমাৰটো বেচিকেলি জেনেৰেল নলেজ লাগিব। লাগিব আৰু তোমাৰ যোনকেইখন কোৱেচন পেপাৰ আহিব তাৰ কাৰণে তুমি জেনেৰেলৰ কাৰণে তুমি অলপ পঢ়িব লাগিব আৰু তুমি যিহেতু ষ্টেট লেবেলৰ একজাম দিবলে ওলাইছা তেনেহলে ষ্টেট লেবেলৰে কোৱেচন আহিব। আৰু তোমাৰ ধৰা। আৰু ৰিজনিংবোৰ ইমান হাৰ্ডলি নাথাকে তুমি ৰিজনিংবোৰ অলপ বুজিলে তোমাৰ ৰিজনিংটো ইজি হ'ব অলপ মেথছটো অলপ টান হ'ব পাৰে যিহেতু আগৰ পৰা প্ৰেক্টিচ কৰিব লাগে যিহেতু তুমি ৰিজনিং প্ৰেক্টিচ কৰিকে তুমি দিব পাৰিবা আৰু জেনেৰেল নলেজৰ দুটাত তুমি ভালকে ফ'কাচ কৰিলে তুমি পাবলৈ চানছ থাকে। আৰু কেনেকুৱা তুমি কেনেকুৱা ধৰণে কিমান? কিমান সময় পঢ়িবলৈ টাইম দি আছা তুমি কব পাৰিবা নেকি?
হয় মইতো এনে ধৰ টাইমটো দিয়া নাই মানে মই এতিয়া ট্ৰাই কৰি আছোঁ। যি মানে যিহেতু এনেটো দুই এক দুই ঘণ্টা মানে পঢ়ো আৰু
অ হয় দুয়োটা লেবেলৰ কাৰণে একজাম দি আছা তুমি এক দুই ঘণ্টা পঢ়িলে তাতে মানে। চানচটো বৰ কম থাকে আৰু তুমি হয় তোমাৰ ষ্টেট লেভেলৰ হয় যিহেতু একজাম আহি আছে তাৰ কাৰণে তুমি দুই ঘণ্টাকে পঢ়িলে দুবছৰমান লাগিব। তোমাৰ নেক্সট ইয়েৰ পাছত তোমাৰ মানে সেইটো কুৱেশনৰ কাৰণে তুমি কোৱালিফাইড হ'বা যিহেতু তুমি ট্ৰাই কৰিব লাগিব, তাৰ চৌ চৌবিশ ঘণ্টা বাৰ ঘণ্টা। তুমি কিতাপতে টাইম টাইম দিয়া সেইকাৰণে তোমাৰ এইটো বছৰ তোমাৰ জব লাগি গ'লে ভালে হ'ব। তোমাৰ আ তুমি এনে ইণ্ডিপেডেন্ট হৈ থাকিবা। ফেমিলিৰ কাৰণেও ভাল হব। তুমি জব পালে কি কৰিম বুলি ভাবিছা?
হয় মইতো জ জব পালে ফেমেলীক আগতীয়াকে চাব বিচাৰিছো যিহেতু ফেমেলি কৰে আমাক মানে বহুত কিবা কৰিছে ন সেইটো কাৰণে মইয়ো কিবা ফেমিলীৰ কাৰণে কৰিব বিচাৰিছোঁ আৰু। তুমি তুমি ডিফেন্স লাইন গৈ কিনে কি কৰিব বিচাৰিছা।
মই ডিফেন্স লাইনত গৈকে এনে মোৰ নিজৰ এ নিজে এটা ঘৰ চৰ বনাব মন আছে আৰু বেচিকেলি আৰু ফেমিলো চাব মন আছে যিহেতু সৰুৰ পৰা মা দেউতাকে আমাক চালে এতিয়া আমি ডাঙৰ হ'লো এতিয়া দেউ মা দেউতাকো চাম বা দে অ মা দেউতাক ডাঙৰ হ'লে আমি চোৱাত হয় টো আমাৰ কৰ্তব্য হয় সেই। তো আমি কৰ্তব্যটো পোৰা পালনটো কৰিব লাগিব তেনেকুৱা তোমাৰ কিবা গ'লছ আছে নেকি মা দেউতাৰ কাৰণে পাৰ্চনেল ঘৰ ইয়াৰ নয়তো বা কিবা বেলেগ কিবা কিবি
হয় হয় ম এনেকুৱা মোৰ বহুত মানে আছে যিহেতু মোৰ মা দেউতাক কানে মানে এটা মানে উম ধুনীয়া চে এটা ঘৰ বনাব আশা আছে আৰু
হয় নেকি অ দিয়া তেনেহলে ঠিক আছে আজিৰ কাৰণে ইমান।
হয় দিয়া ঠিক আছে দিয়া ওৱেলকাম।